অ ভালনে
অ ভালেই কি কৰিছ?
অ এ আছো দিয়া এনেই তুমি কি কৰিছা?
আছো আও
অ অ ভাত পানী খোৱা হ'লনে।
ভাত খালো ভাত খাই আহিছো আজি একে বহুত দিনৰ মূৰত কচু থাকে
অ
কচু মানে কচু হেৰি আৰু সেয়া কুকাৰ প্ৰেছাৰ কুকাৰত দি পেলাই কচু এনেকৈ পিটিকা কৰি খাইছোঁ তাৰপিছত আকৌ হেৰি শাক যে ভেদাইলতা এনেকৈ চব মিলি আৰু ভেদাইলতা তাৰপিছত এইবিলাক কিবা কিবি একে বহুত আও
অ কি কি দিলা বাৰু কোৱাচোন অ অ এনেই ময়ো মানে সেইটো খাম বুলি ভাবি আছো
এয়া মই এই নাম বোৰ ইমান নাজা নো নহয় এইয়া বাইহে বুটলি দিছে তাৰপিছত এয়া কি এইটো শুকলতি পাৰ্বতী কিবা কিবি তেনেকোৱা ঢেৰ আও নৰসিংহ
অ অ মচন্দৰিটো দিলে ভাল লাগে
মচ মছন্দৰি অ ই আমাৰ মছন্দৰি খিনি বৰ ধুনীয়াকে হৈছিলে হেৰি এ তাতে এতিয়া গৰু বন্ধা হ'ল যে
অহ
থাকিলে কেইটা অকমান আছে দুডাল মান
উম উম ত তাতে যদি মান ধনিয়া কেইডাল মান দিয়া যাই নহয় গোন্ধটো কিন্তু খুব বেছি ভাল লাগে বিৰাট ভাল লাগে গোন্ধটো অ হেৰি ৰবা মইও ভাবি আছো আজিকালি এইবিলাক দেখি দেখি মানে খাবলৈ মন যায় এইবিলাকনো মাছ মাংসনো সদায় কিমান খাবা আৰু তেনেকোৱা মানে কিবা অ তেনেকোৱা কিবা নতুন কিবা এটা হলে ভাল লাগে আৰু খাই উম আজি মানে হেৰি কৰিলো ৰ'বা ময়ো সেই তেনেকোৱা কিবা এটা স্পেচিয়েলে খালো ৰবা হেৰি ঔটেঙা এটা আনিছিলে বজাৰৰ পৰা তাৰপিছত ঔটেঙা টো অ মানে ইমান বুঢ়াও হোৱা নাই ইমান কুমলীয়াও নহয় একদম ধুনীয়াকে থেতেলীৱালো থেতেলীয়া সৰু পুঠি মাছ ঘৰৰে পুখুৰী পুঠি মাছ পুঠি মাছখিনি একদম জেলিমান মানে হেৰিকৈ ভজা নাই আৰু অকণমান কমকৈ ভাজি- একদম ঔটেঙাৰ, লগত পাঁচফোৰণ দি তেল মাৰি বৰ ধুনীয়াকে তিপ এসাজ খালো তাৰপিছত উ নাই দিয়া নাই দিয়া
অ মছলা দিলে বেয়াহে লাগে ঔ, টেঙা টেঙাত মানে তাৰ পাছত উম উ-
এ এইটো কি বুলি কয় পাঁচফোৰণ দি তেল মাৰি দিলো পিয়াঁজ চিয়াজো দিয়া নাই বুজিছানে কিন্তু
উম সেয়াই সে ঔ, টেঙা হেৰি বা টেঙা তৰকাৰী এনেকে বিলাহী তৰকাৰী বনালে হেৰি নহৰু আদা। ত আকৌ দিলে বেয়া
বেয়া লাগে বেয়া লাগে অ তেনেকে ভাল লাগিলে খাই মই বৰ ভাল পালো খাই ও- উ
তাৰপিছত
এ
তাকে বোলো আমাৰ এজনায়ও কৈ আছিলে যাম যাম। বুলি চাই আমিও কালি সেই ভন্টিৰ লগত পাতি আছিলো তাকে তালৈ যোৱা কথাটো কালি এ স এ পতেকবাৰে গ'লেই তেনেকৈ নহয় গৰম নহয় বৰষুণ, ফোন বুলিয়ে ঘৰৰ ভিতৰতে সোমাই থকা নিচিনা হয় ন ঘুৰিবলে নহয়। হ'ল সিবা গ'লো হে একদম বৰষুণ, বৰষুণ বৰষুণ ওলাবই নোৱাৰিলো।
অ সেইটো হয় মানে হেৰি এতিয়া আকৌ গৰ গৰমো বন্ধ দিছে নহয় ল'ৰা ছোৱালী বিলাকৰ। ইহঁতৰ দিলে নেকি বন্ধ?
আমাৰ বন্ধ দিয়া নাই আমাৰ পোন্ধৰ তাৰিখৰ পৰাহে বন্ধ দিব।
আহ অ পোন্ধৰ তাৰিখৰ পিছতে আহিবা নহলে। এসপ্তাহ মান লৈ আহিবা।
পোন্ধৰ দিনতোচোন তেনেকেই গুচি যায়গে নিমিলেগে
নিমিলেগে এতিয়া তোমালোকে সদায় ব্যস্ত থকা মানুহ এদিন বন্ধ দুদিন বন্ধত তোমালোকৰ একোৱেই নহয় চাগে।
একোৱেই নহয়।
অ আমি এতিয়া সদায় ঘৰতে থকা উম গুচিয়ে যায়। অ আমি এতিয়া ঘৰতে থকা মানুহ আৰু আমাৰ এতিয়া এনেই থাকি কিবা এলাহ আমনি লগা নিচিনা। সেইয়াই আৰু কিমাননো হেৰি কৰিবা আৰু
অ ছোৱালীজনীয়ে বৰকে কান্দি আছে দেখোন। সেই সময় অকণ খোৱাই ল'লে ভাল। আৰু
অ নুশুোৱে অলপ আগতে সি শুইছিলে। তাৰপিছত উঠিলে এতিয়া আকৌ দেউতাকো নাই
শুবলৈ দি থৈ আহিছোঁ। বাৰু বাপেকৰ লগতে বাপেকৰ লগত সেনেকৈ হেৰি কৰি শুবলৈ দিলে মানে তেনেকে শুৱে, নহ'লে নু শুবলৈ নিবিচাৰে ওলাই য যোৱাৰ পিছত মানে সেই ওলাই আকৌ সোমাবলৈ নোখোজেই।
অ
আজিও সেই আৰু স্কুল যোৱাই নহ'ল তাই মানে সেই চাৰিটা চাৰে চাৰিটামান বজাত। মানে বাহিৰলৈ গৈ পেলাই আকৌ শুই থাকিলো মানে। তাৰ পিছত সাৰেই নাপালো একদম চিধা চাৰে ছটা বজাতহে সাৰ পাইছো। তাকো সেই ভাগিনজনী আহি পেলাই গাড়ীৰ পৰা নামি পেলাই একদম জগোৱাওঁতেহে সাৰ পাইছোঁ। তাৰপিছত আৰু গাড়ী গাড়ী অ মোক- বোলো নাযায় আৰু আজিনো কেনেকৈ যাব এতিয়া বুলি কৈ পেলাই আকৌ শুইয়ে থাকিলোঁ। হ
সেয়া ত হাই স্কুল যোৱা নহ'ল আৰু মানে আজি
তাই স্কুল যোৱা নহ'ল আৰু সেইকণ সময়তে এতিয়া কেনেকৈ আকৌ গাড়ী ৰখাই পেলাই উলিয়াই পঠিয়াব নোৱাৰোঁ নহয়।
অ সেইটো হয় বাৰু ন ইমান খিনি ল'ৰা ছোৱালী থাকে এতিয়া তোমাৰ কাৰণেতো এতিয়া বেলেগ বন্দী হলে
ৰখি থাকিব নোৱাৰে।
ৰখি থাকিব নোৱাৰে যে সেইকাৰণে দিগদাৰ হয় বাৰু অকনমান নোহোৱা নহয়। তাৰপিছত আজি ৰাতিপুৱা ব্ৰেকফাষ্ট কি কৰিলা?
ব্ৰেকফাষ্ট আমাৰ মানে সেইটো ৰুটিন কি বনিলে ব্ৰেকফাষ্টটো ভাত গোটেই হয় লাঞ্চো ভাত, ডিনাৰো ভাত
অ ভালে কৰিছা দিয়া গেছ চেছৰ পৰা পৰিত্ৰাণ পোৱা যায়।
এ সেই এইটো কি সাতটামান বজাত সন্ধিয়া সাতটাৰ পৰা চাৰে সাতটাৰ ভিতৰত চাহ একাপ খাওঁ আৰু কেতিয়াবা এনেই আলহী চালহী বেছি হেৰি হ'লেহে সেই পিছবেলা মানে চাহকণ খোৱা যায় আৰু এনেই স্কুলৰ পৰা আহিও সেই ভাতকেইটা খোৱা অকণ দেৰিয়ে হয় যায় তাৰপিছত চাহ তাহ তেনেকে খোৱা নহয়ে চাহ খোৱা নাযায়ে মানে তেনেকে
অ অ তেনেকুৱা হয় ন।
ভালেই চাহটো ইমান হেল্ডি নহয় নহয় চাহটোৱে এতিয়া অৱস্থাততো আৰু চাহ খাব ন। অঁ চাহ খাব নালাগেই চাহটো মানে যিমান পাৰি এভইডেই কৰিব লাগে
সেইবোৰ এভইড কৰিছা মই আকৌ ক আগতে নেখাইছিলো বুছানে কিন্তু এতিয়া মানে সেই কাম বন কৰি থাকি অকনমান আহ মানে বহা সময়ত কেতিয়াবা মানে অ চাহকন খাবলে মন যায়। ফ্ৰেছ লাগে ফ্ৰেছ লাগে অ, আৰু তাতে এতিয়া ল'ৰা- ছোৱালীয়ে চ'ৰা ছোৱালীয়ে কিমান হুলস্থুল চিঞৰ বাখৰ এইবিলাক কিমান কি কৰিবা আৰু। সেয়াই মানে পানী হেৰি চাহ কন খাই দিলে বাহ ভোকতো লাগে লাগে গেই আকৌ চাহ অকণমান খালে এনে মনটো ৰিফ্ৰেছিং হয় আৰু সেয়াই সতেজ লাগে আৰু মনটো
অ এই হেৰি যে কেকটো যে কেক টো যে খাই বৰ ভাল লাগে বা যে কলে এই
অ হেৰি কৰিবা বুজিছা কণী অ অ কণী সংখ্যাত হেৰিটো পৰিমানটো অকনমান বেছিকে দিব লাগে তেতিয়া মানে কি হয় হেৰিটো কেকটো মানে একদম চফ্ট হয় খুব ফেটিব লাগে যিমান পাৰা সিমান খুব ফেটিব লাগে তেতিয়া মানে হেৰি হয় ভাল হয় আৰু খাবলে উম অকনমান নিমখো দি দিব লাগে কিঞ্চিত পৰিমাণে এ ভাল হয় খাবলে তেতিয়া বেলেঞ্চ হয় আৰু, অ অ জন্মদিনত বন নাছিলা ন
বনত বনাইছিলো কিন্তু হেৰি মই মানে ময়দাটো নাপালোঁ আটাই দিয়ে বনাইছোঁ
আটাটো হেল দি মানে অ ভাল
বনভিটা দি দিলোঁ আমাৰ ছোৱালী ছোৱালীক আকৌ সেই সেইটো কেক নালাগে তাইক মানে হেৰি ব্ৰাউন চেফত লাগে মানে চকলেট কেক বনোৱা সেনেকৈ কৈ আছে যে সে বনভিত। তাইক দি দিলো তাই বনভিটা
আহ অ
তাৰপাছত মানে দৌৰা দৌৰি হ'ল নাই কেকটো মানে বৰ বেছি ফুলিছিলে, কিন্তু বিৰাট ফুলিছিলে তাৰ পাছত কি হ'ল মই মানে সেই ঢাকনখন উলিয়াইলাই চালোঁ তাৰ পিছত আকৌ ভাবিলো বেছি গৰমে গৰমে মানুহজন আহি পাবহি সেই এতিয়া বোলো তাৰপিছত হেৰি আৰু হেৰি নকৰোঁ আৰু অকণমান হিট দিয়া হয় চাগে আৰু বেছি ভাল লাগিল হয় কিন্তু এনেই খাই কিন্তু টেষ্টটো বিৰাট ধুনীয়া। কিন্তু হেৰি নহল অ এয়া মানে আৰু অকণ টাইম লাগিছিলে ফুলি নাথাকিলে।
হ'ব দিয়া প্ৰথমবাৰ চেষ্টা কৰিছা পিছত আকৌ চেষ্টা কৰিবা এবাৰ ঘৰলে গ'লে বনাই খোৱাবা, এইবাৰ ঘৰলে গলে।
এ এবাৰ হেৰি এবাৰেই নহয় মই বনাইছোঁ নহয় কেক আগতেও, কিন্তু মানে সেই হেৰি। এইবাৰ মানে এই প্ৰত্যেকবাৰেই অকন বেলেগ বেলেগ তেনেকুৱা হৈছে আৰু বনোৱা এবাৰ ইয়াতো কণীয়ে দিছিলোঁ বাৰু
অ কণী দিছিলা ন অ অঁ এনেই বাকী সকলোৰে ভালেই আৰু ন। হব দিয়া এইবাৰ গৰম বন্ধত তেতিয়াহলে আহিবা। নহাকে নাথাকিবা।
তাকে এতিয়া ভাবিছোঁ কি হয় আৰু সময় মিলাব পাৰিলেহে যাম আও ভালেই লাগে অকণ দূৰলৈ তাইও মানে সেই ট্ৰেইনত ট্ৰেইনত উ উঠাৰ কথা কৈ আছে ট্ৰেইনত মানে সদায় গাড়ীতে গৈ থকা যায় যে বেলেগলে বেলেগলে আৰুতো দূৰ বুলিবলে সেই তাতহে আৰু বেলেগতো দূৰ জেগা বেলেগ নায়েই
এ শিৱসাগৰত চাবলগীয়া বহুত কিবা কিবি আছে নহয় এদিন মই ভালকে কম বাৰু ইয়াৰ বিষয়ে ইয়াতে অ অ সিয়াঁতে চাবলগে বহুত কিবা কিবি আছে তোমালোকে আকৌ সেইয়া কিবা আহিলা আহি তাসতিযাকে গুচি যাব যাব লগিয়া হল
অহ
উম সেইটো কাৰণে
কালি আমি ভন্টি ময়ো তাকে পাতি আছিলো এনেকুৱা হেৰিতে যে গৈছিলো যে তাত
পানী হৈছিলে যে আমি বোলো সেই অহাৰ এদিন পাছতে এনেকে হেৰি গোটেই ট্ৰেইন মানে চব বন্ধ কৰি দিছিলে যে পানীৰ কাৰণে
অ অ
আমি সেইটো কাৰণে দৌৰা দৌৰিকে গুচি আহিবলগীয়া হোৱা নাছিলে জানো তাৰ পাছতে সেই পাপাৰ বেমাৰ হৈছে
অহ অ অহ
সেইবাৰেই অহ
হেৰি কৰিবা এই এবাৰ তেতিয়াহ'লে নহা নকৰিবা আৰু এ ইহঁত কোন কোন আহে
অ চবকে লৈ পেলাই এই হে ট্ৰেইনত গৈয়ে ভাল লাগে ট্ৰেইনৰ চ জাৰ্নিটোৱে ভাল লাগে
ভাল লাগে আৰু বেছি মানে হেৰি হয় উ ট্ৰেইনত উঠা বহা বিলাকো কৰিব পাৰি আকৌ গাড়ীখনত আহিলে তুমি ছঘন্টা সাত ঘন্টা বাদ নহয় ছঘন্টা সাত ঘন্টা বাট তুমি কেনেকে বহি আহিবা অকমান দিগদাৰ হয় নহয় নহয় নহয়
উম মানে সেয়া বাছত যোৱাৰ পিছত অ তেনেকুৱা অকণ দিগদাৰ এটা হয় আৰু আকৌ বাও হে ল'ৰা ছোৱালী লৈ যোৱা এই বাথৰুমতহে যাব লাগিলে কিবাহে এ বহুত আও
অহ
দিয়া দিয়া হ'ব দিয়া তাইকো অকন খোৱাই লোৱা ময়ো অকণ বাগৰুগে অহ
ভাল লাগিলে দেই বহুত দিনৰ মূৰত কথা পাতি অ হ'ব দিয়া হ'ব দিয়া বাৰু হ'ব দিয়া ৰাখ।